মই কথা পাতিব বিচাৰিছো তোমাক মই প্ৰথম প্ৰশ্ন সুধিব বিচাৰিছো তুমি বজাৰ কৰি ভাল পোৱানে?
অ মই বজাৰ কৰি ভাল পাওঁ ঘৰৰ পৰা কি বুলি ক নহয় মোক মাহতে কেতিয়াবা পঠিয়াই আৰু মইয়ো কিবা নিডছ হলে মই লাইকই ইজ শ্বপিং এভি দে যেতিয়া মানে নেচচাৰী হয় কেতিয়াবা যোৱা হয় কোৱা যায় যদি বেচিকেলি আমাৰ বস্তুটো লগায়েই হৈ থাকে খতমতটো কেতিয়াও নহয় আমাৰ নিজ খোপা ত' সেনেকে কিন্ত ক কৰা যায় আৰু তুমি যোৱা নে
অ তই ইংলিশ কইচা নহ'ব তো
আকৌ তো ক বলে অলপ চলপ ইংলিছ দিবলৈ পাৰি
অলপ চলপ তি আইয়চো ইমান কলে এতিয়া উস্ত টো দুচ পিনটো এইবোৰ লাগাত কৰে বেছি মানে যেনেকে চাহ ইংলিছ মানে যেনেকে চৌ সেনেকে গম পছানা চৌ নালী লাইকে সেইবোৰ অলপ অলপ
অলপ অলপ হ'ব